হেল্ল
হেল্ল
অ', শুনিছা।
হেল্ল অ', শুনিছো কি কৰিছা? এই বিচনাত পৰি
উম উম কলেজ যাবলৈ সময় হ'ল
হেল্ল কলেজ যাবলৈ সময় হৈছে নেকি কলেজলে
কলেজ আমি নটাত যাম
অ', ভাত পানী খোৱা হ'ল
নাই নাই ভাত খোৱা নাই খাম গৈ আৰু
অ', অ'
তুমি খালা
নাই নাই আমাৰ দেৰি হয় আমাৰ দেৰি হয়
চাহ খালা?
উম। চাহ খালো তোমালোকৰটো চাহ-তাহ নিদিয়ে হ'বলা।
নাই আমাৰ চাহ নিদিয়ে আমাৰ ডাইৰেক্ট ভাত।
আহ। তাকে। এতিয়া মাক কল পচলাৰ কথা কৈ আছো কি কৰে।
অ', কল পচলা বনাবা।
অ', আৰু নহবা কলডিলৰ কথা কৈ আছো দুইোটাই আছে।
কেনেকে বনাবা? পাৰ মাংসৰ সতে নেকি?
তোমাৰ পাৰ সতিয়ে খাওঁ নেকি মূৰতো ল' প্ৰেছাৰে।
অ'।
কলদিলটো।
অ'।
তাৰপা পচলাটো শুদাকে বনাও।
অ'।
তোমাৰ তুমি বনাব জানা নে নাই?
মই বনাই পোৱা নাই তুমি কোৱাচোন কেনেকে বনাবা?
তোমাৰ প্ৰথম কলপচলাটো তমে কলৰ
কলৰ কলি বুলি কব পাৰি কলপুলি কলি।
অ'।
কল পুলিটো অকমানি আৰু।
অ'।
যোনটো মানে ভিতৰৰ যোনটো মাংস আৰু মাংস বুলিয় ক'ব লাগিব। গা মাংসটো কোমল হৈ থাকে। ফুল কুমলীয়া টাইপৰ আৰু। হেইটো কাটি আনি চ ভালকে চাফা চিকুণকে ধুই
অ'।
তোমাৰ পানীত কুটি কুটি ধুই কুটি পেলাই
অ'।
তিয়াই থৈ দিব লাগে নিমখ অকণ দি তাৰপা তোমাৰ তাৰ লগত তুমি আলুগুটিও দিব পাৰা আলু চালু গুচাই।
আহ।
তাৰ পৰা উ আদা নহৰু খুন্দি।
অ'।
তাৰ চাটনি নিচিনা কৰি তাৰপত তাৱাখন গৰম কৰিলা তাত তেল দিলা। হালধি দিলা পিয়াজ দিলা দি লৈ লৰাই মেলি
অ'।
তাত তুমি আলুখিনি দি দিলা।
অ'।
তৰপা টুকি পেলাই কল কল পচলা খিনি চেকি তাত দি দিলা তাৰ পৰা লৰাই মেলিও নিমখ চিমখ দি অলপ ঢাকোন মাৰি থৈ দিব লাগে।
অ'।
কল পচলা হৈয়েই যায়।
অ'।
উম, ইমান টান নহয় কল পচ কলদিলটো তুমি এতিয়া কলডিলটো কাটিলা, প্ৰথম তাৰ আঠা এটা ওলাই।
অহ।
আঠাটো যাবলে দিব লাগে অলপ দেৰি।
অহ।
তাৰপৰা যোনটো ওপৰত টান হৈ যোৱা বাকলিটো
অহ।
বাকলি চব গিচতা এৰুৱাই, ভিতৰৰ কোমল কোমল কলিটো
অহ। উ
কাটি, কাটি পেলাই
উম।
এই, একদম মিহি মিহিকে কুটি, কুটি, কুটি, কুটি
অহ।
থৈ দিব লাগে, তাৰপৰা ইফালে পাৰ মাংস পাৰতো তুমিয়েই, উম প্ৰথম, গুচাই মেলি
অহ।
তাৰপৰা, তাত মানে সৰু সৰু নোম থাকে ন'। মানে জুইত অকমান পুৰি দিব লাগে।
অহ।
তাৰপৰা তাক এনেকে মোহাৰি দিলে, ওপৰৰ যোনটো সৰু সৰু পাখিটো
অহ।
পাখিটো নাইকিয়া হৈ যায়, তাৰপৰা তাক কাটি বাচি ধুনীয়াকে
উম।
লৈ
অহ।
বা আদা নহৰু এনেকে কৰি পেলাই পিচি আলু দুটোকুৰ কাতি
অহ।
তাত তুমি দিলা, তেল, অ' কি? কেৰাহিখন গৰম কৰিলা। গৰম হোৱাৰ পিছত, তাত তেলটো জোখ অনুসৰি ঢালি দিলা।
অহ।
তাৰাপা পিয়াজ খিনি দিলা।
অহ।
পিয়াঁজ খিনি দি অকণ দেৰি লৰাই পকাই ৰঙচুৱা হোৱালৈকে
অহ।
দিলা, তাৰপৰা তাতেই হালধি দিলা।
অহ।
পেলাই লৰালা অকন ধালিটো ভাজ, ভাজিব দিলা।
অহ।
তাৰপা তাতেই এইখিনি মা-মচলা দি একেবাৰে লাষ্টত নহৰুটো দি তাত মাংস খিনি দিলা।
অ'।
মাংস খিনি অকমান লৰাই লগৰা ভাজি মানে গত ধুনীয়াকে মাহ মচলত লাগি যায়। মাংসখিনি তাৰপিছত তুমি তাতে সেইটো আলুখিনি, আলুখিনি দিলা। আলুখিনি দি পেলাই তুমি কল কলডিলটো যে কাটি থোৱা আছিলে অংশ।
অ'।
খেইখিনি দি দিলা। লৰাই ককাই তুমি ভাজি খোৱানে তৰকাৰী খোৱাে তোমাৰ ওপৰত কথা আৰু। ম থুপ থুপ কে খোৱা।
লৰাই মেলি ধুনীয়াকে, নিমখ দিবা।
অ'।
তেনেকে এ আধা ঘন্টা, এঘন্টামান ভাজিবা। তাৰপিছত তুমি পানী পানী নিচিনা কৰিলে পানী দি দি লবা।
উম।
কবা যদি ভাজি খাওঁ বুলি কোৱা ভাজি নিচিনা কৰি ল'বা।
অ'।
কিয়নো ল' প্ৰেছাৰৰ কাৰণেতো পাৰ মাংস কলডিলটো বহুত ভাল।
মোৰো লো পেছাৰ নহয়।
অ' তোমাৰ কাৰণটোতোলে এইটো একেবাৰে উপকাৰী বস্তু।
উম। এতিয়া কি কৰিবা মইতো ইয়াত কতনো পাম।
হম।
মইনো মোকনো ইয়াত কোনেনো বনাই খুৱাব।
তাকে, আহিবা ঘৰলৈ যেতিয়া।
উম।
মোক ক'বা আমাৰ ঘৰত যদি পাৰৰ থাকে মোক কলডিল ক বিচাৰি নিব আৰু। দিঠই আহিবা।
কলগছ ধেৰ আছে নহয়।
তেতিয়াহলে কলদিন তোমালোকৰ ঘৰতে ওলাই যাব।
এবাৰ মনত আছে, এই যে আমাৰ ঘৰৰ ওচৰত কাৰখন থাকোতে।
অ'।
তুমি আমাৰ ক পৰা নিচিলা নে নাই কলদিলটো?
নাই।
নিনিলা ন।
অ'।
মই মাক কৈ থৈছিলো। নিবা বুলি, নিবা বুলি।
অ' অ'।
তাত তুমি নিনিলা মানে?
নাই নাই।
কলগছ আৰু আছিলে, মালভোক যে মালভোগকলৰ গছ ধেৰ আছিলে।
তুমি চোৱাহুন কলগছজোপা পা কিমান ফাইদা তুমি কল কলু খাবলৈ পালা গছ গছজোপাও খলা তাৰপৰা আকৌ যে তাৰ কলগছৰ জুনটো ভিতৰৰ পানীটো
উম
আৰু পানীতো তুমি খাব পাৰা বহুত বেমাৰৰ কাৰণে ভাল কলগছ যেতিয়া কল থোকাটোৰ কাৰণে কাটি দিয়া হয়
আহ
তাতে কল থকাটো কথাৰ পিছত তাৰমানে তুমি আগতো কাটি ল'ব পাৰা তেনেকে হলে তাৰমানে নহয় দুখ তাৰ মানে কলগছোপাতো এনেও কাটিয়ে পেলাই কল লগা পিছত এবাৰ লগাৰ পিছত ফল নিদিয়ে আৰু
উম
তাৰপা তুমি তাত অকমান তাৰ ভিতৰৰ অংশ কাটি পেলাই
অ
কিবা বাচন বা কলপাত দি ঢাকি পেলাই তাৰ ওপৰত কিবা এটা যাতে বাহিৰা বস্তু পোক চোক লেতেৰা চেতেৰা নপৰক তেনেকে থৈ দিব লাগে তাত বা তাৰ পানীটো খাব লাগে তাৰ চুগাৰ তুগাৰৰ কাৰণে ভাল হেনো চ কলগছ জোপাই কিমান দিয়া হয় উম আকৌ ভীমকলৰ বাকলিৰ পৰা কল খাৰ হয়
অ অ সেইটো জানো মই আমাৰ মায়েও বনায় আমাৰ মায়ে এই যে হেৰি বুলি যে কয় খৰা খাৰলি
অ
আমা মায়ে সেই ভীমকলৰ বাকলি কলখাৰৰ পৰা খাৰলি বনাই আৰু বহুত কিবা- কিবি মানে চবজি-তবজি লৈও থয়
উম তোমাৰ চোৱা খা খাৰলিটো কিহৰ কাৰনে বনাই মানে কলখাৰটো তোমাৰ আগতে তাৰ মানে নিমখ উ আমাৰ ইয়াত নিমখটো বহুত দাম আছিল ন এসময়ত
অ
খাৰ খোৱা অসমীয়া বুলি কয় তাৰমানে সেই খাৰত তাৰমানে তোমাৰ অলপ নিমখ নিমখ নিচিনা অলপ আছিল যে সেইকাৰণে মানুহ বিলাকে নিমখ কিনিব নোৱাৰে কাৰণে খাৰ ব্যৱহাৰ কৰিছিলে আগৰ দিনৰ মানুহে
অ অকমান ৰবা হা মই ভাতকেইটা আনি লওঁ
অ অ